আহ কি কৰি আছা
মই এনে আছো তুমি কি কৰিছা।
ময় এনেই আছো
অ খোৱা বোৱা কৰিলা
আহ ভাত খালো।
অঁ অঁ কিহেৰে
হা হেল্ল' তুমি খালা নাই কি ভাত
মই ৰাতিপুৱা খালো অ
অ কি কৰি আছা।
মই এতিয় বহি আছো।
অ
আহ
অ বোলো
কি ভাত ৰাতিপুৱা কচু কচু থুৰ চা আম তেনেকে। কিবা এনেকে বনাইছিলে আৰু দালি আছিলে। ঢেকীয়া, দাংবদী, আলুগুটি ভাজি আছিলে।
খবৰ খাতি ভাল নে?
খবৰ খাতি ভালেই অ।
ক'বাত ফুৰিব যোৱা নাই?
ফুৰিব নাই যোৱা।
কি কাৰণে?
এনেই।
কোৱা?
কি কৰি আছা?
এয়া চুলি কাটিব গৈছিলো চুলি কাটি আহি পাইছোহি গা পা ধুব যাওঁ।
অ অ অ বা হত
ফুৰিব যাম আমি ফুৰিব যাম, কা ক্মীৰ লাডাখ কাশ্মীৰ লাডাখ।
অঁ।
গৰমত ঠাণ্ডা খাব যাম। উম, হা?
কেতিয়া যাবি।
যাম আৰু এইকেইদিনতে। অ, এইকেইদিনতে যাম আৰু। ইমান চিঞৰ-বাখৰ হৈ আছে যে কোনোবা আছে নেকি?
অ, এই হেৰি নবৌ এজনী আহিছিলে।
অহ।
এহ নবৌ সে কথা পাতি আছিলে।
অ-অ ভাল নে নবৌহঁতৰ?
উম নবৌহতৰ ভালেই। হেই এ নবৌ কিবা বজাৰ কৰিব লাগে ভাইটিক লৈ গৈছে। স্কুটিখন লৈ।
অ, কত কৰিব বজাৰ?
বজাৰ এ সিহঁতৰ মাহঁতৰ গাৱঁত।
অহ বজাৰ গাৱঁতে কৰিব নে? নে ক'ৰবাত নিৰ্দিষ্ট দোকান এখনত কৰিব?
নিৰ্দিষ্ট দোকান এখনত কৰিব।
অহ।
তাৰ পৰা মানে এনেকে বাকী লয় আৰু। একেলগতে পইচাটো দি দিয়ে। হা?
মাহৰ মোৰত পইচাটো দি দিয়ে নে কি?
অ, তেনেকুৱাই হ'ব পাৰে। তাহাঁত পাতি লোৱা নেকি? বাহঁত ঠিকে আছে?
অ, বাহঁত ভালেই, বৰ্তমান চবৰে ভাল।
উম অ।
তোমালোকৰ ভাল নে চবৰে?
আমা ভালেই অহ।
কিমান?
ঠিক ঠাক আৰু।
সকলোৱৰে স্বাস্থ্য কৰি ভালে আছে
উম উম ভালে আছে
অ সকলোৱে খোৱা বোৱা কৰিলে নে ভাত পানী
দুপৰীয়া মাহতে মা মই নাখোৱা
কি কাৰণে?
এনেই বাকেনে খালে।
কলেজ খোলা নে বন্ধ এতিয়া?
কলেজ এতিয়া বন্ধ হৈ আছে।
কি কাৰণে?
একজাম খটম হৈছেহে। আগষ্টৰ পোন্ধৰ তাৰিখ মানৰ পিছৰ পৰা ভালকে হ'ব আৰু ক্লাছ।
অহ।
তাই কচু খাইছিলো ডিঙিটো কিবা বিষাই বিষাই আছে কেলে বা।
অ, কচু খালে খজুৱায়।
খজোৱা নাই, ডিঙটো বিষাই আছেহে।
অ ন গমপানী চমপানী খাই কুলো কুলো কৈ দিয়ক চাগে।
অ।
ন বেলেগক খজুৱাইছে নে আপুনি বেলেগক খোজুৱাইছে নে আপুনিহে খজুৱাইছে?
মোক খজোৱা নাই বিষাইছে হে। মোৰ এনেই টনচিল হয় যে।
অ তোৰ যদি খালে যদি অসুবিধা হয়। খাব নালাগে আকৌ।
মানে আজ যে এনেকুৱা হৈছে এনেই এনেই কচুঠো খাইে থাকো কিন্তু আজিয়ে এনেকুৱা হৈছে বহুত দিনৰ মই
অ অ অ
দেউতাহতে অম ঠিকে আছো ঠিকে আছে আপোনালোকৰ থাকে আছেনে চব
অ ঠিক আছে অ
আহ মাহত কতো ফুৰিব যোৱা নাই
নাই চোৱা এতিয়া পথাৰৰ দিন ক'ত ফব
আহ বাই
বা আছে অম পাৰ দেওবাৰ মানে যাবগৈ
আহ ৰাখো আকৌ কেইটান লোৱাই আছো বন্ধা
উম থাকি জানো কি কৰে নাজানো?
আহ ৰখালে থাকিব ৰখো আৰু
উম
ৰখোৱা নাই নেকি?
আছে আকৌ মই কি ৰখাব লাগে
অ দেওবাৰাৰে যাওঁ বুলি কৈছা যে কোৱা আকৌ দেওৰ পৰা যাব নালাগে বা দুদিনমান থাকা
উম।
বায় কলে বিয়া হৈছে?
আহ
বা কলে বিয়া হৈছে
বা এতিয়া শান্তি
আহ ঘৰৰ পৰা ওচৰত নে দূৰত
ঘৰ পৰা ওচৰে বিজোৰ নহয়
অ ভিনদেউ ভালনে?
ভিনডেই ভালে?
উ ভিনদেউ নাই নি বা উছলে
আ
ভিনদেউ নাই অহা নি বা উচলে
ভিনদেউ নাই অহা বজাৰ থাকে যে আজিও বজাৰে থাকো দেওবাৰো বজাৰে আছে
অ আজৰি নাই
উ হো উম
উ মতা মানুহে কাম কৰিবই লাগিব আৰু
উম কৰিব লাগিব কাম
চবতে ভাল নহয় নেকি
হা
স্বাস্থ্য প্ৰতি ভাল নহয় নেকি আপোনাৰ
মোৰ মই ঠিকেই আছো
আহ আহ আহ অ অ
উ ভৰিতোহে অলপ আজি বেছিকে বিষাই আছে তাকে বেণ্ডেজ লগাথৈছো
কি হল ভৰিতো কিবা হ'ল নেকি
দুখ পাইছিলো তাকে আজিকে বিষাই থাকে
আহ কেনেকে দুখ পালে
মচুকা খালো
হেই অ কৰ'বাত গৈছিলে নে নে কেনেকে খালে হেল্ল'
কি কৈছে
মাতটো মাতটো ফাটি ফাটি আহিছে নেটক নাই নেকি আপোনাৰ
হেল্ল' শুনিছনে
আহ আহ শুনিছো শুনিছো কেনেকে মুচকা খালে কবাত গৈছিলে নে নে কিনো
এ গৈছিলো মানে হেই ফিল্ডত গৈছিলো ফিল্ডত যাওঁনে দেখিলো
অ ডক্টৰ দেখাই আছে নে
হা
ডক্টৰ দেখাই ছে
উম দেখাইছো
অ ৰিপট আনিনে নাই
ৰিপট আনিলোঁ
অ কি কৈছে ডক্টৰে
ডক্টৰে কৈছে অলপ দিন ৰেষ্ট লৈ দিয়া কিবা শিৰ ওপওপ হৈ আছে চাগে ভিতৰত ভগা টো
অঁ অঁ ৰেষ্টত থাকিবা তেতিয়াহ'লে
উম মাটি ৰুব হৈছে হে আৰু ৰোৱা নাই বাৰু অ অকমান বস্তু লৈ থৈছে নে
অ
ৰোৱা নাই ৰুব আৰু
বা পৰিয়াল কি
বা ল'ৰা এটা
অ কিমান ডাঙৰ হল
বা ল'ৰা এটা সাত বছৰ চলি আছে।
অ চলি আছে, কত পাইছে চলি চলি?
হুম, চলি চলি আধাটো পাৰ হৈছে আৰু আকৌ জানুৱাৰীত বাৰ্থডে আহিছে পাবহি।
অ মানে চাৰে চাৰে সাত বছৰ হ'লকে।
হুম।
উম, সৰু সিদিনা বা বিয়া হৈছিলেহে লৰা চাৰে সাত বছৰ হলে।
উম।
উম উম।
সেইটোয়ে, উম সময়হে
উম সময়হে গৈছে আমিবোৰ ৰৈ আছো। নে কি?
হয়।
উম উম, বাকী মা কিহত ব্যস্ত এতিয়া?
উম এতিয়া কাম জানো কিবা কৰিয়ে আছে চাগে।
অ।
খৰিচা বনালে?
খৰিছা?
উম।
আহ খৰিচাই খাই ভালেই লাগে। হেল্ল!
অহ শুনিছো।
অ কওক? বতৰ পানী কেনেকুৱা?
বতৰ বহুত গৰম আছে।
ৰ'দ দিছে নি বহুত?
বহুত ৰ'দ দিছে আৰু তে।
অ ভালকে থাকিব, বেছি গৰমত গৈ নাথাকিব পানী দুনি খাই থাকিব।
উম।
উম।
আচ্ছা, ইচ আয়ামা।
কি কৰিছ মহে খাইছে নি আপোনাক?
মহ বহুত ওলাই আছে।
হা!
ম'হ ম'হ গ
অহ অ অ। ধূপ -, স -সন্ধিয়া ধূপ- ধূনা দিব লাগে আক।
উম, ধুনা দিব হল তাকে।
আহ উম। বাকী কওক?
হুম।
বাকী ভালে আৰু চবৰে?
ভালেই ভালে অ। উম বা ছোৱালী কিমান ডাঙৰ হ'ল?
বা ছোৱালী তিনিবছৰ কমপ্লি চাৰিবছৰ কমপ্লিট হ'ল পাঁচ বছৰত সোমাইছে।
অ ফটোটো আকৌ বৰ ডাঙৰ -ডাঙৰ লাগে।
অ ফটোত চব বস্তু ডাঙৰ -ডাঙৰে লাগে।
হুম।
উম ফোন-চোন কৰিব নহ'লে নাম্বৰ-চাম্বৰ আছে নহয় নাই নে।
গৰু গাই বান্ধিলে নে নাই বন্ধা?
খৰু গাই বান্ধিলে বান্ধিলে।
কেইটা আছে গৰু গাখীৰ চাখি আছে নে ঘৰতে? অ গাখীৰ চাখি খাই থাকিব।
হমঁ।
দিনত গাখীৰ-চাখী খাই থাকিব গৰু গাখীৰ।
উমঁ। এইবোৰ ঘৰত থাকিলে খাবলৈ মন নাযায় নহয়। উমঁ ঘৰত নাথাকিলে- খাব মন যায়, ঘৰত থাকিলে যি বস্তু খাব মন মোৰ মন নাযায় মানে ঘৰত।
খাব দৰা মেলা- কৰি আছে অলপ দেখিছে কি প্ৰটিনযুক্ত আহাৰ খাব লাগে।
এতিয়া নাই এতিয়া নাই কৰা নহয়।
নাই খালেহে আকৌ পাছত ভৰি ভালদৰে দৌৰিবলৈ শক্তি পাব
এতিয়া এতিয়া ঘৰত থাকি খাই থাকিবলৈ হ'লে হকত হৈ যাম।
তই নোখোৱাকে থাকিবা নে কিনু?
নহয় এতিয়া ঘৰত থাকি একো নকৰা-নেমেলেকে খাই থাকিলে হকতেই হৈ যাম।
অঁ অঁ।
ডিউটি- উমঁ।
উমঁ উমঁ।
উমঁ একো নাইহে কলে আয়া মা।
এতিয়া হ'ব জানো দিয়া মই গা পৰা ধূগৈ চুলি কাটি আহিছিলো নহয় অঁ হ'ব দেই।
উমঁ উমঁ হ'ব।
উম'।
অই কু কু।